পাইছা?
অ', শুনা পাইছো।
অ',। নমস্কাৰ, আজি আমি শৈচৱ কালৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছো।
ঠিক আছে। শৈশৱকালৰ বিষয়ে আলোচনা কৰো বাৰু আমি। এইটো এটা বৰ ভাল বিষয়।
উম। হয়। শৈচৱ হ'ল মানুহৰ জীৱনৰ এনেকুৱা এক সময় যেতিয়া মানে তাৰ মন নিৰ্দিষ্ট চৰল আৰু চিন্তামুক্ত থাকে।
তুমি শৈশৱৰ কথা ভাবিলে প্ৰথমতে কি মনত পৰে, তোমাৰ কি মনলৈ আহে?
মোৰ প্ৰথমতে বন্ধু-বান্ধৱীৰ কথা মনলৈ আহে, সিহঁতৰ লগত খেল-ধূল কৰাৰ কথা মনত আহে, স্কুলৰ দিনবোৰৰ কথা আৰু পৰিয়ালৰ লগত আহ কটোৱা সময়বোৰৰ কথা মনত আহে, আৰু তোমাৰ কি মনত আহে বাৰু?
অ', মোৰো একেদৰে তোমাৰ নিচিনাই মনত আহে, শৈশৱৰ প্ৰতিটো দিন যেন নতুন আনন্দ লৈ আহিছিল, চব দিনবোৰে বহুত ভাল লাগিছিলে।
সেইটোৱে। শৈশৱ কালত শিশুবোৰে পৃথিৱীক নতুন দৃষ্টিৰে দেখে।
হয়, হয়, তাহতৰ মাজত কৌতুহল খুব বেছি থাকে। প্ৰতিটো বস্তুৰ বিষয়ে জানিবলৈ বিচাৰে।
অ', এই কাৰণে শৈশৱৰ পৰা শিক্ষা আৰম্ভ হয় বুলি কয়, নহয় জানো।
অ', হয়, হয়, কয়। সেইবাবে পৰ-পৰিয়ালৰো বহুত ভূমিকা থাকে। তাৰপিছত, পৰিয়ালৰ ভূমিকা শৈশৱত কেনে কেনে থাকে আপুনি কব পাৰিবনে?
হয়, হয়, নিশ্চয়। পৰিয়ালৰ ভূমিকা ই মানে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'ম মই, মা-দেউতাকে শিশুক ভাল অভ্যাস শিকায় সেইটো টাইমত। নীতি-নাইতিকতা শিকায়, আৰু জীৱনৰ মূল্য মানে মূল্যবোধ শিকায়, আৰু জীৱনৰ মূল্যটো শিকায়।
তেনেহ'লে আমি কব পাৰো, পৰিয়ালৰ প্ৰথম বিদ্যালয় হয় মানে শিশু বোৰৰ প্ৰথম বিদ্যালয় হৈ পৰিয়াল।
হয়, নিশ্চয় কব পাৰি। শিশুৱে প্ৰথমতে পৰিয়ালৰ পৰাই মানে কথা-বতৰাবোৰ শিকে নহ। আচাৰ-ব্যৱহাৰ শিকে আৰু সমাজিক নিয়মবোৰ মানে শিকে সিহঁতে পৰিয়ালৰ পৰাই, পৰিয়ালৰ যদি বস্তুবোৰ ভালকৈ শিকি নাহে তেনেহলে সিহঁতে মানে, ভৱিষ্যতে কেতিয়াও মানে উন্নতি কৰিব নোৱাৰি বুলি মানে ভাবোঁ আৰু মই।
অ', ত' স্কুলৰ ভূমিকা কেনেকুৱা থাকে?
স্কুল হ'ল শিশুৰ দ্বিতীয় ঘৰ তাত শিশুয়ে মানে, পঢ়া-লিখাৰ লগতে মানে অনুশাসন আৰু বন্ধুত্ব শিকে। সিহঁতৰ মূল্য বেলেগ থাকে, মানে স্কুলখন দ্বিতীয় ঘৰ বুলিয়ে ভাবোঁ আৰু কিন্তু পৰিয়ালটো প্ৰথম ঘৰ বুলিয়েই হ'ব আৰু মানে শিশুৰ।
অ', হয়, হয়, হয়। বন্ধুবোৰৰ লগত কটোৱা সময় শৈশৱৰ আটাইতকৈ সুন্দৰ অংশ নহয় জানো?
হয়, হয়, বহুত মানে আটাইতকৈ বহুত বেছি সুন্দৰ অংশ বুলি ক'ম মই। বন্ধুবোৰৰ লগত খেলা, হাঁহি ধেমালি কৰা আৰু বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ মৃতিবোৰ আজীৱন মনত থাকিব মোৰ।
তাকে আজিকালিটো বাৰু বহুত বেলেগ হৈ গ'ল আগতকৈ, আগৰ শৈশৱ আৰু আজিৰ শৈশৱৰ আপুনি ভাবিছে, ভাবিছে দেখিছেই নহয় আৰু কিমান বেলেগ হৈ গ'ল নহয় জানো?
অ', বহুত বদলি গ'ল পাৰ্থক্য বোৰ। মানে আগতে শিশুবোৰে বাহিৰত বেছি খেলিছিল এতিয়া বহুত শিশু বিলাকে মোবাইল পোন, ইণ্টাৰনেট আৰু ভিডিঅ' গেমছ সেইবোৰতে বেছি সময় কটাই দিয়ে।
অ তাকে মইয়ো দেখো আজিকালি শিশুবোৰে আমি যিহেতু খেলিছিলো খেলা-ধূলা সেইবোৰো নকৰি মানে মোবাইলতে বেছি সময় কটাই দিয়ে। তুমি ভাবানে এইটো ভাল পৰিবৰ্তন?
কিছুমান ক্ষেত্ৰত ভাল কাৰণ প্ৰতি মানে প্ৰতিযুক্তি জ্ঞান আৰন আৰ্জন কৰিব পাৰে। মানে মোবাইলৰ পৰা বহুত জ্ঞানবিলাক আৰ্জন কৰাতো সুবিধা হৈ পৰে কিন্তু অধিক যদি ব্যৱহাৰ কৰে মোবাইলক তেন্তে হ'লে শাৰীৰিক আ দুৰ্বল হৈ যায় শাৰীৰ দুৰ্বল হৈ যায় আৰু বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে বুলি মই ভাবো আৰু।
অ তাকেই তাকে খেলা-ধূলা কৰিলে তাৰমানে শাৰীৰিক ভাল ভাৱে আগুৱাই যাব পাৰে। শাৰীৰিক বিকাশৰ হয় তুমি ভাবানে এইটো গুৰুত্ব পূৰ্ণ হয় বুলি শাৰীৰিক বিকাশ হোৱাটো?
অ অ খেল-ধূল শাৰীৰিক তাৰমানে মানে শাৰীৰ সুস্থ ৰাখে ন খেল-ধূল কৰিলে। আৰু তুমি চাবা খেল-ধূল যেতিয়া কৰিবা তেতিয়া মন প্ৰফুল্ল হৈ থাকে। তোমাৰ মনটো মানে বহুত ভাল লাগি থাকে মানে ফূৰ্তি লাগি থাক কে ত' খাই খেল-ধূল কৰাটো বহুত গুৰুত্বপূৰ্ণ বুলি ক'ম আৰু মই। কাম কৰিবলে মানে সহজ হৈ যায় মনটো যেতিয়া ভাল থাকে। নহ'লে তোমাৰ চাবা কাম কৰিব মন নাযাব তোমাৰ একো কৰিব মন নাযায়।
অ হয় হয়, আমি শৈশৱত শিকা যোনবোৰ শিকিছিলো সেইবোৰৰ মূল্যটো এতিয়াও আছে যিবোৰ পাঠ শিকিছিলো। শৈশৱ কালত শিকা। সেইবোৰৰ মূল্য কি কি কি কি গুৰুত্ব আছে তুমি ভাবা?
শৈশৱৰ মূল্যবোধ মূল্যবোধবোৰ মানুহৰ মানে ভৱিষয়ত গঢ়ি তোলে। আ সততা পিছত দয়া আৰু শ্ৰদ্ধা আৰু বিভিন্ন ধৰণৰ পৰিশ্ৰম, অভ্যাস মানে শৈশৱত শৈশৱটোৱে মানে গঢ়ি গঢ়ি তোলে আৰু।
সেইটোৱে শৈশৱটো গঢ়ি তোলে আৰু অভিজ্ঞতাবোৰৰ মানুহৰ ব্যক্তিত্ব গঢ়ি যোনটো পাৰ্চনেলিটি বুলি কওঁ সেইটোয়ে আপোনাৰ গঠন কৰে নহয় জানো।
অ অ একেবাৰেই শৈশৱৰ অভিজ্ঞতা পৰিৱেশ পৰিৱেশ আৰু শিক্ষাই মানুহৰ মানে চৰিত্ৰ গঠন কৰে আৰু ভূমিকা পালন কৰে আৰু।
অ, আজিকালি অনেক শিশু পঢ়াৰ চাপত থাকে। ত' এইটো ভাল বস্তু নে বেয়া বস্তু?
হয় অধিক পঢ়াৰ চাপ আ প্ৰতিযোগিতা আৰু বা প্ৰযুক্তিৰ ওপৰত মানে নিৰ্ভৰশীলতাই শৈশৱৰ চৰ সৰল আনন্দ কমাই দিছে। আনন্দ
তাকেই তাকে হয় হয় আনন্দবোৰ কমাই দিছে যিহেতু পঢ়াৰ আপোনাৰ প্ৰেচাৰ বুলি যোনটোক কোৱা যায় আমাৰ সেইটো বহুত থাকে তাকে বহুত বাঢ়ি গৈছে এইটো ইমান ভাল বস্তুও নহয় মই ভাবো নহয় জানো।
অ, মানে বেছি মানে তুমি যেতিয়া চব টাইমত যেতিয়া এইটোৰ পিছতে থাকিবা তোমাৰ বাকীবোৰৰ মানে বাকীবোৰ কৰিবলৈ তোমাৰ সময়ে নাথাকে সেইটোত বেছি গুৰুত্ব দিয়া থাকে সেইটোৰ বেছি চিন্তা কৰি থাকা যায় ন।
অ হয় হয় হয় সেইটো বেছি চিন্তা কৰি থকা যায় নহ'লে প্ৰেচাৰ যোনটো আজিকালি আমি ফিল কৰো সেইটো বহুত সৰুৰে পৰাই হয় তাৰমানে।
অঁ' সেইকাৰণে বেলেগ ধৰণৰ বেমাৰ ৰোগ সেইবোৰ দেখা দিয়ে আজিকালি। শৈশৱ কালৰ পৰাই সিহঁতৰ বেমাৰ চাবা আজিকালিৰ, উমঁ'।
মানে সিহঁতৰ সুস্থ পৰিৱেশ- প্ৰজপত খেল ধূলৰ সময় ভাল শিক্ষা আৰু- পৰিয়ালৰ মৰম প্ৰয়োজন চবৰে দৰকাৰ হয়- একেলগে, অকল মোবাইলত চাই থাকিলেই নহ'ব- অকমান পঢ়িব বেছিকে দিলেই নহ'ব, চবকে তোমাৰ ইকুৱেলি- টাইম দিব লাগিব। তুমি ভাবানে প্ৰতিটো মানুহে নিজৰ শৈশৱৰ কথা মনত ৰাখে বুলি?
নিশ্চয়, শৈশৱৰ স্মৃতিবোৰে মানুহক আজীৱন আনন্দ দিয়ে। সেইবোৰৰ ভাবিয়ে মানে মানুহবোৰে মানে- আগৰ কথাবোৰ মানে জীয়াই আৰু নতুনকে আৰু এবাৰ জীয়াব পাৰে আৰু সেইবোৰ কৰিলে।
হয় হয় হয়, মোৰো শৈশৱৰ বন্ধুবোৰ স্কুলৰ অনুষ্ঠান আৰু খেল ধূলৰ কথা- ভাবিলে একদম ভাল লাগি আহে যেনেকৈ খেলিছিলোঁ লগৰবোৰ- এতিয়াও আমি লগত আছো একেলগে আমাৰ।
উমঁ। সেইটোৱে, যদিও অকমান কথা কম হয় তেনে হ'লেও মানে লগ পালেই- চ'ব বোৰ স্মৃতিবোৰ মনত পৰি যায় ন'।
হয় হয়, একদম মন পৰি যায় স্মৃতি।
উমঁ। মোৰো একেদৰে, শৈশৱৰ দিনবোৰ ঘূৰি নাহিলেও তাৰ স্মৃতিবোৰ আমাৰ লগতেই থাকে- চিৰ জীৱন।
অঁ' থাকে থাকে, শৈশৱৰ এটাই ভাল- দিশ বুলি তুমি কি ভাবা এটা আটাইতকৈ তাৰ মানে তোমাৰ ভাল দিশ বুলি কি বুলি ভাবা তুমি শৈশৱৰ?
মোৰ মতে নিৰ্দিষ্টতা, নিৰ্দিষ্ট তা আৰু চিন্তামুক্ত জীৱনেই মানে শৈশৱৰ- আটাইতকৈ ভাল দিশ বুলি মই ভাবোঁ, সৰু থাকোতে মানুহৰ চিন্তা কম আছিলে- মানে আজিৰ জীৱনৰ মানে এই সমস্যাবোৰৰ কথা ভাবিব ল- ভাবিব লগা নাছিলে ন' খালি খোৱা, মানুহৰ ঘৰত যোৱা, ফূৰ্তি কৰা খেল-ধূল কৰা, হাঁহি ফূৰ্তি কৰা সেইবোৰে, আমি ডাঙৰ হোৱাৰ পিছত যে জীৱনটো ইমান কঠিন হৈ যাব সেইবোৰ কথা আমি আগতে ভবাই নাছিলো ন' শৈশৱ দিনত। সেইটোৱে মানে আটাইতকৈ ভাল দিশ বুলি মই ভাবোঁ আৰু।
হয় হয় নিশ্চয়, পৰিয়ালৰ লগত কটোৱা সময়খিনি, লগৰবোৰৰ লগত টেনশন নোহোৱাকৈ একো প্ৰেছাৰ নোহোৱাকৈ কটোৱা সময়খিনিয়ে বহুত গুৰুত্ব গুত্বপূৰ্ণ বহুত মূল্যবান সেইটো মোৰ কাৰণে আজিও বহুত মূল্যবান।
সেইটোৱে, খুব সুন্দৰ কথা কৈছা। মোৰ মতে পৰিয়ালৰ লগত কটোৱা সময় আৰু বন্ধুবোৰৰ লগত আনন্দ ভাগে ভাগ বাতৰি মানে কটোৱা আটাইতকৈ মূল্যবান হয়। সেইকাৰণে যে ল'ৰা ছোৱালীবোৰ সৰুতে যে খেলি থাকে খেলিলে মানে মা দেউতাকবোৰে মানে কিছু বহুতে মানা কৰি দিয়ে খেলিব নালাগে পঢ়াৰ পঢ়া শুনা কৰ। কিন্তু এইবোৰ হ'লে মানে নিজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি শৈশৱ কালটোৰ মানে মেইন যোনটো আনন্দ থাকে সেইটো মানে কোনোৱে মানে ল'ব নোৱাৰা হৈ- যায় মানে সেইকাৰণে শৈশৱতে দিনটো ন' সেইখিনি কালত মানুহৰ যি কৰিব মন ধুনীয়াকে কৰিব লাগে, আৰু মাক দেউতাক হতেও দিব লাগে সেইবোৰ কৰিব।
হয় হয় নিশ্চয়, সেইটো দিব লাগে যিহেতু আজিকালি দেখুৱেই আমি ছচিয়েল মিডিয়া হোৱাৰ পৰাই ফোনত বেছিকে ব্যস্ত ব্যস্ত হৈ থাকে যদি খেলিব খোজে খেলা ধূলা খিনিত আগুৱাই যাবলৈ দিব লাগে যাতে শাৰীৰিক গঠন হওক, তথা লগতে মানে আপোনাৰ যোনটো মনৰ গঠনো হওক, মেণ্টেল গঠনো হ হওক মানে পৰিৱৰ্তন হওক।
অ, সেইটোৱে। আগৰ মানে আগৰ দিনবোৰৰ কথা মনত পৰিলে খুবেই বেয়া লাগে, আজিকালিতো ল'ৰা ছোৱালী বি বিলাকে মানে ফোনতে থাকিব, ফোনত মানে থকাত ইমানে ব্যস্ত হৈ গৈছে যে মানুহৰ লগত একেলগে খোৱা মেলা যে কৰিব বহি কিনে ঘৰৰ মানুহ বিলাকৰ লগত যে কথা পাতিব, সেইবোৰো মানে পাহৰি গৈছে।
হয় হয় নিশ্চয়, আজিকালি পাহৰি গৈছে এইটো বহুত প্ৰভাৱ বেছিকে পেলাই আছে। ফোন ফোনৰ যোনটো ব্যৱহাৰ সেইটো বহুত বেছি প্ৰভাৱ পেলাইছে ছে আমাৰ শৈশৱৰ দিন বোৰতো আৰু শৈশৱৰ নিচিনাকেই ৰাখি থাকিবলৈ দিবলৈ লাগে গে খেলা ধূলা খেলা, খেলা ধূলাৰ মাজেৰে পাৰ কৰিব দিব লাগে।
কৰিব লাগে, সেইটোয়ে আৰু, আমি মানে চিৰ জীৱন যদি এইটো কাল কোনো দিন মানে পাহৰি নাযাও তেনেকে মানে জীয়াইছিলো আৰু। ত' মোৰ শৈশৱ কাল বহুতেই ভাল আছিলে মোৰ মনত পৰিলে খুবেই বেয়া লাগে। তোমাৰ কেনেকুৱা
হয় হয়, হয় হয়, সেই সময়ৰ শিক্ষা আৰু স্মৃতিয়ে মানে মোৰো জীৱনত বিষয়ত জীৱনত একদম প্ৰথ প্ৰদৰ্শন কৰিছে। চব কথা আগৰে কথা ভাবি ভাবি এতিয়াও মই আগুৱাই গৈ আছো জীৱনত।
সেইটোৱে বহুত ভাল। ধন্যবাদ তেন্তে আজিৰ শৈশৱৰ কালৰ বিষয়ে আন আলোচনা কৰি খুবেই ভাল লাগিল তোমাৰ লগত।
অ ঠিক আছে মোৰো বহুত ভাল লাগিল ধন্যবাদ।
ধন্যবাদ। তুমি ফোনটো কাটি দিবা নেকি মই পৰা নাই।
অ ৰখা মই কাটিছো।
উম।
তুমি কাটি দিবা নেকি মোৰ এইফালে কাটিবলৈ পাৰা নাই মই কিবা দেখাই আছে।